অ'।
অ', কি খব কি খবৰ?
অ', খবৰ ইমান ভাল নহয় তোমাৰ কোৱা।
মোৰ ভালে ৰ'বা আছো।
অ', পিছে কি কৰি আছা?
মই এনে বাহিৰতে বহি হাৱা বতাহ খাই আছো।
অ', আচ্ছা।
তুমি কি কৰিছা?
মই বিচনাতে অলপ মানে গৰম কাৰণে তো অলপ ফেনৰ ফেনৰ বতাহ খাই আছো।
অ', আৰু বাকী ক'তো যোৱা নাই?
নাই নাই নাই তুমি?
মই যোৱা নাই ৰবা এনেই গৰম।
এইটোয়ে ইমান গৰম কতনো যাম যাবই নোৱাৰি অৱস্থাই নাই। বাকী ৰাতিপুৱা চাহ চাহ খালানে নে খোৱা নাই?
খালো খালো ভাতে খালো মই। তুমি খালা নে নাই?
নাই মই অলপ সম পিছত ভাতে খাম আৰু।
অ'।
মান ৰাতিপুৱাই চাহ খাই ইমান ভাল নাপাওঁ ত মই অলপ সময় পিত ডাইৰেক ভতে খাই দিম।
মোক কি বনাইছে?
ঘৰত এইয়া দালি আৰু আলু পিটিকা।
আমাৰো দালি আৰু ভাজি চবজি সেয়ে বনাইছিলে।
অ', তুমি বনাইছা নেকি?
নাই মই অকল ভাতটো বনাইছো।
অ', মানে জানা তুমি বনাব বস্তু?
জানো অলপ চলপ ইমান নাজানো আৰু।
অ', ভালেই জানিব লাগে এইবোৰ মানে জানিলে ভাল মানে। অলপ চলপ মানে ইমান নৰ্মেলি খুৱা নেলি মই আৰামত বহি খাব পাৰিম মই সেনেকুৱা আৰু জানো আৰু।
অ', সেনে পাই আৰু।
ভাত চব্জি মাংস চাঙস এইবোৰ জানো আৰু।
অ', মই অকল চবজি তাকি নিৰামিষ বনাব বাৰু কিন্তু মই হেৰি সেই বনোৱা নাই আৰু মাংস চাংস মাংস আৰু মাছ বনোৱা নাই
মন প্ৰাই কৰিবা ভাল লাগিব খাই
ৰাম ৰ বা
বাকী আৰু অ আৰু কি তুমি আৰু কি কি বনাব জানা বিচাৰিক কিবা বেলেগ বেলেগ খাদ্য বনাব জানা নেকি আৰু
বেলেগ বেলেগ খাদ্য এনে এনে ইউটিউবত চাই কেনে কিবা নতুন নতুন বস্তু চাই থাকো আৰু কেতিয়াবা বনাও ইচ্ছা কৰিলে বনাও নহলে নবনাও
অ হয়নে আৰু এনেকুৱা মানে এনেুৱা মানেজি মানে ইণ্টাৰনেটৰ পৰা শিক ইটাৰনেটৰ পৰা চাইছে মানে বনোৱা মানে কেতিয়াবা
অ এন্ত এনেত কাৰণে তো
জানা হৈছো কিছুমান বস্তু বনাই বনোৱাব বা হেৰি কৰিব
উ উম নিছে মই এটা ভাল টপিক পালো বন্ধু এটা টপিকৰ ওৰত কথা পাতিবা নেকি নিজ সময় আছে যদি
আছে সময় কোৱাচোন কি টপিক
মানে এই চচিয়েল মিডিয়াৰ ওপৰত কথা পাতিবা নেকি ছচিয়েল মিডিয়া সামাজিক কাৰ্য
হয় হয় এইটোতো বহুত লগা লগা বিষয় হয়
নহয় তুমি এইমাত্ৰ এটা কথা ক'লা ন ত সেইটো কথাটো আমাৰ মনত আহিল এইটো বিষয়ে আমি অলপ বিতংভাৱে কথা কব পাৰো
অ
বাকী তুমি চচিয়েল মিডিয়াটো ইউজ কৰিলে ভাল নে বেয়া কি ভাবা
মই ভাবো চচিয়েল মিডিয়াটো যদি ভালদৰে ইউজ কৰো আমাৰ বহুত লাভ আছে কাৰণ সকলো ফালৰ পৰাই লাভ আছে কৰিব ক'ব গ'লে আকৌ বেয়াও আছে যদি বেয়াকে চলাও আমি নজনা কৰে তুমি কি ভাবা তাৰ ওপৰত
তুমি ঠিকে কলা কথাটো ই মাতো যি কৈছা মানে সেইটয়ে চচিয়েল মিডিয়াত দুয়োটা থাকিব এটা ভাল থাকিব বেয়া দুয়োটা গুণে থাকিব কিবাএটা কাৰণ মানে চোৱা কিছুমান মানুহ চচ ম যেনেকা উদাহৰণ মা দিলো ভাবে মই আৰু তুমি যে চচিয়েল মিডিয়া বহুত ভাল কামৰ কাৰণে যেনেকে তুমি কলাই মাত্ৰ যে কৈছা এই যে কিছুমান খোৱা বস্তু নতুনতুন বনাবৰ কাৰণে এনেকুৱা ইউজ কৰি আছা সেইটো ভাল হয় আৰু কিছুমান মানুহ আছে সিহঁতে অকল অনবৰতে দিন ৰাতি অকল মোবাইলতে পৰি থাকে সেইবোৰ মানে বেয়া সেনেকুৱা বুজিছ িকে হয় নে
হয় কিন্তু মই সেইটোৰ ভিতৰত মইো এটাই দিনটো কৰি থাকো মোবাইলত কিন্তু কেতিয়াবা কেতিয়াবা কামতো আহে
সেইটোোৱে চচিয়েল মিডিয়া তো মমাৰ ভাল বেয়া দুয়োটা ফালৰে আছে পিছে তুমি চচিয়েল মিডিয়া যে আমি ইউজ কৰো সুবিধাসমূহ ক'ব পাৰিবা নেকি মানে
সুবিধা বুলিও ক'লে এতিয়া চব ফালে সুবিধা আছে এতিয়া আমি পঢ়ি থকা ষ্টুডেন্ট যিহেতু কলেজৰ বা হেৰি থকাতটো এতিয়া আমি তাতে চব বস্তু জানিব পাৰো বা নোটছ কিছুমান নজনা শব্দ জানিব পাৰো বা বহুত এনেকুৱা ফৰ্ম ফিল আপ কৰিব পাৰো আমাক বহুত সহায় কৰিছে তাৰে ওপৰত আৰু এনেকুৱা বহুত বস্তু আছে যে এতিয়া আমি কিবা লগা হলে লগালগ অৰ্ডাৰ দি কেনে আহি পাব এই মাত্ৰ ইণ্টাৰনেট থকা কাৰণেহে হৈছে সেইবোৰ এনেহেন
উম উম তোমাৰ কথাটো একদম বিতময় সত্য আৰু ঠিকেই ক'লা তুমি মানে ক'ব লগা হ'লে ইণ্টাৰনেট বা ছচিয়েল মিডিয়াৰ সহায়ত আজিকালি বৰ্তমানৰ ছাত্ৰ ছাত্ৰী সকলৰ কাৰণে বহুতো সুবিধা হৈছে উদাহৰণ স্বৰূপে মানে দেখা পাই আছে আজিকালি চেট জি প টি তাৰপিছত আহিল আমাৰ গুগল যুগ এনেকা বিভিন্ন এপ আছে সেইবোৰ এপ ব্যৱহাৰ কৰি আমি মানে কোয়েচন কিবা নাজানো আমি ওলাই ল'ব পাৰো কিবা য বস্তূ গম না পাওঁ মেথ ছাইন্ঞ্চৰ কিবা বস্তু যোৰ বুৰ সেইবোৰ আমি তাহে ওলাই কি ভালকে চালে বুজি পাম সেইটো এটা ভাল একদম পঢ়া শুনাত একদম সহায় কৰি দিছে হয় নে
হয় হয় আৰু যে
লগতে আৰু ইফালে যদি ক'ব লগীয়া যায় চচিয়েল মিডিয়াৰ সহায়ত আৰু বহুতো ধৰণৰ সুবিধা আছে এই আৰু মানে কব লগ কে হৈ লোৱা চচিয়েল মিডিয়াৰ সহায়ত আমি মানে পিঠি বহুো কথা আমি মানে ইয়াতে আছো কিন্তু গম নাপাওঁ পৃথিৱী ক'ত কি হৈছে আমি গম নাপাও কিন্তু ছচিয়েল মিডিয়াৰ সহায় আমি পৃথিৱীত কত কি হৈছে ক'ত কি হয় সকলো ঘটনা আমি গম পাই যাওঁ হয়নে নহয়
হয় হয় ঠিকেই কৈছা আৰু আগতেতো মানুহ বোৰে টি ভিৰ দ্বাৰাই বহুত কথা গম পাইছিল বা নিউজ পেপাৰ কিন্তু এতিয়া ইন্টাৰনেট অহাৰ কাৰণে আমি মোবাইলৰ দ্বাৰাই আমি পৃথিৱীত যি কি হৈ আছে কি হোৱা নাই বেলেগ এখন দেশৰ কথা হওক বা বিভিন্ন ঠাইৰ কথা
বা আমাৰ ওচৰে পাজৰে কি ঘটনা হৈ আছে এইবোৰ কথা জানিব পাৰি যাৰ ফলত আমি বহুত ভালো হৈছে
উম উম তুমাৰ পাঠতে একজন ঠিকে কৈছা এনেকুৱাই আৰু মানে সেইটোয়ে মানে চচিয়েল মিডিয়া সময়ত আমি মানে পৃথিৱীৰ সকলো ঘটনা দুৰ্ঘটনা ভাল বেয়া সকলো মানে ঘৰত বহিয়ে মোবাইলৰ সহায়তে চাব পাৰি লগতে আৰু আমি যদি কিছুমান আজিকালি যেনেকে বহুতো বস্তু আমি কিবা ভাব লোৱা কিবা বস্তু মানে আনিবৰ মন গ'ল মানে ঘ ঘৰৰ পৰা ওলাব মন নাই আমাৰ চচিয়েল মিডিয়া সহায়ত আমি মানে কিবা কিবি মোবাইলৰ এপ ইউজ কৰিব সেইবোৰ আনিব পাৰো হয় নে নহয় আৰ চচেল মিডিয়াত বহুতো সুবিধা আছে
আৰু সুবিধা আছে কিন্তু তাৰে বেয়াও আছে
অ তুমি পিছে বেয়া বছৰ চচিয়েল মিডিয়াত কি কি বেয়া অসুবিধা আছে তুমি অলপ ক'ব পাৰিবা নেকি
উম অ তাৰেতো বেয়া বুলি ক'লে আৰু কি মানুহৰ নিজৰ লগত কথা এইটো আমি কেনেকে চলাও বেয়াও বহুত আছে লগত ভালো আছে বেয়া বুলিও কবলে এতিয়া যেনেকুৱা তুমি কলা গোটেই দিন মবাইল মবাইল চাই বহি থকা সেইটো এটা বেয়া কিন্তু মানে এইটোৰ পৰা আমি মানে চাই চাই এনেকুৱা হৈ গৈছে কি আমি এৰিবই নোৱাৰো বা আজিকালি সৰু সৰু ল'ৰা ছোৱালী বোৰে গেম খেলি থাকে এতিয়া মানে মোবাইলটো নাপালে মাক বাপেকৰ লগত কাজিয়া কৰিব ধৰে সেইবোৰ এটা বেয়া, আৰু মানে পেৰেন্টচে সৰু পৰা সৰুতে মোবাইল বোৰ দি দিয়ে বাচ্ছাবোৰক। সেইবোৰ কিন্তু মানে ডাঙৰ হোৱালৈ আৰু চলিবোৰৰ মানে পঢ়াৰ প্ৰতি মন নোহোৱা হৈ যায় সেনেকুৱা টাইপ।
উম উম তুমি একদম ঠিকে আৰু উচিত কথাটো ক'লা। মানে আজিকালি মানে কি হৈ আছে অ' ছাত্ৰ ছাত্ৰীসকলক মানে কিবা অনলাইন বস্তু এইবোৰৰ কাৰণে কিবা আজিকালিতো কিবা বহুতো বস্তু মোবাইলতে দিয়ে, ত' সেইটো কাৰনে সৰু বয়সতে মোবাইল ৰিলেটেড এতিয়া ছাত্ৰ ছাত্ৰীসকলে বা সৰু বাচ্ছাসকলে য়া মোবাইল অনলাইন গে'ম আৰু বিভিন্ন ধৰণৰ চচিয়েল মিডিয়াৰ বস্তু মানে আকৰ্ষিত হৈ যায়, তেতিয়া সিহঁতে মানে হেনেকে দিন ৰাতিপুৱা মোবাইলে চাই থাকে। সেই একদমেই বেয়া, আৰু লগতে আজিকালি মানে চচিয়েল মিডিয়া সহায়ত বহুতো হোৱা বাতৰিওঁ অপপ্ৰচাৰ হয়, দেখা পায় আছা, শুনিছা চাগে বহুতো এনেকুৱা অপপ্ৰচাৰ হয় মানুহৰ কথা সেনেকুৱা মানে, চচিয়েল মিডিয়াটোত মানে মানে ভাল যিমান আছে তাত- বেয়াও আছে, এতিয়া বেয়া ত' বহুতো ধৰণৰ বেয়া আছে, যেনেকুৱা আজিকালি বহুতো ধৰণৰ মানুহক যেনেকে ভয় দেখাব পৰা বস্তু টো কৰিব পাৰে ছচিয়েল মিডিয়া ইহ'তে ছচিয়েল মিডিয়া আমি যদি অনবৰতে ব্যৱহাৰ কৰি থাকো আমাৰ মানে নিজৰ স্বাস্থ্যৰ কাৰণেও বেয়া ক'ব লগা গ'লে, কাৰণ আমি যদি অকল মবাইল কৰি চাই থাকো, চকুৰ এ চকুটো আমাৰ চকুৰ কাৰনে বেয়া, স্বাস্থ্যৰ প্ৰতি একদম ক্ষতি হৈ যায়, তইটো মানে যিমান পাৰো আমি চচিয়েল মিডিয়াক একদম আমি মানে একদম লিমিটত, যিমান পাৰা আমাৰ দৰকাৰ আছে কামৰ ক্ষেত্ৰত যদি আমি ব্যৱহাৰ কৰিছো সেইটো ভা ভাল, কিন্তু এনে এনে অনবৰত দিন ৰাতি এনেকে চাই থাকিব নালাগে।
হয় তুমি ঠিকেই কৈছা মই বুজিব পাৰিছো, এটা সময় আছিল, য'ত অকল মানুহে কাম থাকিলে মোবাইল চোৱা আছিল বা কিবা ইন্টাৰনেটৰ ব্যৱহাৰ কৰা আছিল। কিন্তু এতিয়া যুগত আকৌ মানে দিন ৰাতি ইন্টাৰনেট নোহোৱাকে থাকে কিবই নোৱাৰি, কেনেকুৱা পৰিস্থিতি হৈ গৈছে এতিয়া। এতিয়া যদি আমি যদিওঁ আমি বেলেগ ঠাইত যাওঁ। য'ত আমি ইণ্টাৰনেট নাপাওঁ, আমি সেইটো ঠাইত মানে যদিওঁ ভাল লাগে তাতে আকৌ এটাই চিন্তা হৈ থাকিব কি ইণ্টাৰনেটটো নাই। সেনেকুৱা এটা পৰিস্থিতি হৈ গৈছে মানে মানুহে এৰিওঁ থাকিব নোৱাৰে আকৌ লগত এনি টাইম থাকিলেও বেয়া, দুটাই মানে সমানে হৈ গৈ পৰিছে।
অ', অ' তুমি কথাটো একদম শুদ্ধ আৰু উচিত কথা ক'লা এইমাত্ৰ যি কৈছা। মানে সেইটোৱে, ইণ্টাৰনেটতো মানুহে এনেকে ব্যৱহাৰ, দিন ৰাতি ব্যৱহাৰ কৰি আছে এনেকুৱা এনেকুৱা কৰিলে মানুহে বহুতো অসুবিধাৰ সন্মুখীন হৈ আছে, মানে মানুহে এনেকে মানেয়েই মানুহ যদি য'তে ত'তে যাই যদি আজিকালি উদাহৰণ স্বৰূপে আমি ভাবিলো আমি যে ক'ৰবাৰ হাবি ফালে বা টেকিঙত গ'লো তাতে যদি আমি ইণ্টাৰনেট নাপাওঁ আমাৰ এটাই কথা ভাবিলো, আমি কিয় নেটটো আমি ঘৰত যাব লাগিব আমি মানে সেই জাগাত মান যাই মে আমি মানে যিটো মানে কাৰণে গ'লো আমি সেই কাৰণটো আমাৰ নহব মানে, আমি তাতে গ'লো আমি ধেমালি ৰ্ফুটি কৰিব গৈছিলো আমাৰ সেইটো একো নালাগিব গাত। সেটো মানে ছচিয়েল মিডিয়া মানে আমি এতিয়া এনেকুৱা হৈ গৈছে আমাক ছচিয়েল মিডিয়াৰ প্ৰয়োজন হৈয়ে গৈছে, মানে ছচিয়েল মিডিয়া নহ'লে আমি মানুহে থাকিবই নোৱাৰিব এনেকুৱা এটা সমস্যাৰ দৰে, এতিয়া মানে এনেকুৱা হৈ গৈছে একদম।
একদম ঠিক কথা কৈছা, এতিয়া আমি এতিয়া লগৰ বোৰ আমি যেতিয়া লগ কৰো, আগতে আছিল এনেকুৱা কি বল খেলিব যাওঁ বা কিবা
আমি শাৰীৰিক ব্যায়াম চয়াম হোৱা আছিল, কিন্তু এতিয়া কোৱা যদিও আমি লগ হওঁ তেতিয়া সবৰে হাতে হাতে মোবাইল অকল মানে অকল ইণ্টাৰনেটত কি চলি আছে কি চলা নাই অকল সেইবোৰে কথা, মানে যে বেলেগ কিবা কথা পাতো এইবোৰো নাই। চবৰে হাতে হাতে মোবাইলটো হোৱা কাৰণে এতিয়া মানে ভালো এতিয়া বেয়াও,
উম উম তে সেয়াই আজি মানে কি আমি মানে সময়তটো মানে ভালকে উচিত ভাৱে ব্যৱহাৰ কৰিব লাগিব মোবাইলত। যেদি আমি ভালকে যদি সময় যদি ব্যৱহাৰ কৰো তেতিয়া ইণ্টাৰনেট আমাৰ বহুতো মানে বহুতো ধৰণৰ সুবিধাও দিব, আৰু যদি লাগা বেছি ব্যৱহাৰ কৰ আ কাৰণে বহুতো অসুবিধা দুয়োটাাৰ সৃষ্টি কৰিব। ত' দুয়োটা ইণ্টাৰনেটো মানে ভাল দুয়োটা মিহলি হৈ আছে।
উম মই শুনি আছো মোৰ মতে মানুহে নিজৰ মতে ইচ্ছা এইটো যদি আমি ভালকে ইচ্ছা কৰ ভাল বস্তু ইউজ কৰিব বিচাৰো তেতিয়া আমি ভালকে ব্ৱহাৰ কৰিব পাৰিম। আকৌ যদি বেয়া পথে যাব বিচাৰো বেয়া পথে গুচি যাম সেনেকুৱা টাইপ।
অ', তোমাৰ একদম কথাাব সময় একদম উচিতত একদম ভাল ধৰণৰ কথাবোৰ কলা তুমি মাত্ৰ এইও ঠিকেই হয়।
আৰু হ'লেও বাৰু এইটো হোৱা কাৰণে বহুত লাভো হৈছে আমাৰ আমি এতিয়া কবাত গ'লে লগ লগগ মোবাইলৰ দ্বাৰাই আমি এখন গাড়ী বুক কৰি কেনে বাা দূৰত যাব পাৰোঁ।
উম উম ঠিকেই ক'লা দিয়া
কি থাকিব লগা আছিল
উম সেইটয়ে বাকী হেল্ল' মোক মানে মা মাইে মাতি আছে মই যাব লাগ তোমাৰাল লগত কথা পাতিম হা দিয়া বাই।
হয় নেকি?
উম পিছোৰটোো মানে যাব লাগিব মায়ে মানে মাতি আছে কিবা বস্তু আনিব লাগ বোলে দোকানৰ পৰা বোলে।
অ', ঠিক আছে তেনেহলে যোৱাগৈ।
তোমাল লগত কথা পাতি ভালে লাগিল।
মোৰো ভালে লাগিলে।
উম দিয়া ঠিক আছে।
হব দিয়া